কি কৰিছা?
মই বহি আছো।
অ' মই বা আছিলো এনেয়ে ঘৰতে।
অ', কোৱাচোন
খবৰ খাতি ভাল?
উম ভাল ভাল।
উম ভাল গৰমটো ইমান পৰিছে ন'?
উম
উম আৰু কোৱা কলেজ পাতি হৈছেনে নাই?
কলেজ এতিয়া এডমিশ্বন কমপ্লিট হোৱা নাই নহয়। মানে এডমিশ্বন বিলাক হৈ আছ। তে ন'
হুম
অ' জানো খতম হোৱাৰ পিছতহে আৰু ক্লাছ-স্লাচ হ'ব আৰু যাব পাৰিম
হয় দিয়া। গৰমতটো ইমান পৰিছে ন' ৰাতিপুৱাৰ পৰা অকণ বতৰটো মুকলি কৰিলে মানে অলপ ঠাণ্ডা ঠাণ্ডা কৰিলে আকৌ এতিয়া ৰ'দডাল দি কেনেকুৱা কৰি দিছে।
উম বতৰ তেনেকুৱাই আৰু বতৰৰ মহিমা ধৰিব নোৱাৰা এই ভাল এই বেয়া। শুনিছা হেল্ল' হেল্ল'
উম শুনি আছো কোৱা
তোমাৰ নেটৱৰ্কটো পোৱা নাই নেকি ভালকে!
নাজানো সেইকাৰনে তুক পোৱা নাই। অলপ প্ৰ'ব্লেম দি আছে বাৰু।
উম মই কৈছো যে বোলো বতৰৰ মহিমা কেনেকে ধৰিবা এতিয়াই ভাল এতিয়াই বেয়া।
অ' ন? মই বেলেগ পুতৌ কৰে।
আৰু কোৱা? কাম খালেনে নাই? বা গৰমত
কি বস্তু, আম?
আম আম
আ - আম আৰু কিমান খাবা, আমাৰ আমেই আম।
অ' ময়ো কালি লগৰ ফ্ৰেণ্ড এজনীৰ তাত গৈছিলো, তাতে খু - বহুত খালো আম। কেটামান দিও পঠিয়াইছে, খাব লাগিব। আহিবা নহ'লে খাম দুইজনে মিলি জুলি।
ময়ো তেনে কেইটামান লৈ যাম দিয়া ঘৰৰ আম।
অ' খামে কেলগে ন? মই আকৌ নে নাই আম?
অ' মই বে উঠিছেও। মানে এজোপা আম
অঁ।
আমৰ বতৰে আম। গেছ চেছ নিদি ঘৰতে পকা আম যে।
উম, আমাৰ - আমাৰ আম খিনিও মানে গেৰেণ্টি আম আৰু। তুমি এটাও পোক নোপোৱা। গতিকে এজোপা আম মানে বেছি ডাঙৰ ডাঙৰ আছিলে, সেইজোপা হেৰি তোমাৰ বিক্ৰী কৰিয়ে সেইজোপা মানে আমাৰ খাই খায়ে খতম হ'ল। তাৰ পিছ ছত এতিয়া যিজোপা আছে, সেইজোপাহে বিক্ৰী কৰিছো।
হয় দিয়া আজি পাঁচজুন। গছ ৰুলালে নাই?
উম, ৰুলো মই।
অ', বৰ ধুনীয়া আজি মানে দিনটো ন? গছ - ৰাতিপুৱা বিক্ষ ৰোপন কৰিব কাৰণে।
উম।
বিশ্ব পৰিৱেশ দিৱস আজি আকৌ।
তুমি ৰুলা?
মই ৰুলো ৰাতিপুৱাই গছ।
তুমি জানা কথা এটা? আমাৰ গাঁৱত যে
অঁ।
অ'হ, চৰ - চৰকাৰে যে মানে প্ৰতি খন গাঁৱতে জানো এনেকা খোলা নাই? চব প্ৰতিখন গাঁৱে গাঁৱে জ ন কুকুৰী মানে ৰ'দ নাওখনে মাছ চাছ খাব পাৰে তাতে
উম ফ্ৰী পুখুৰী নেকি। কিন এয়া মানে বিনামূলীয়া পুখুৰী।
সেইটো মানে চৰকাৰেই চৰকাৰৰ টকাই খন্দাই দিছে যাতে গাওখনৰ মানে গাওখনৰ মানে যুৱক যুৱতীসকল নিবনুৱাসকল মানে তাত কাম কৰি উন্নত হব পাৰে মানে।
কি কৈছা?
শুনিছ নে?
অ। এতিয়া শুনিছো আহ শুনিছো।
আহ আহ
শুনিছো কোৱা।
মই কৈছো যে চৰকাৰৰ পৰা ফ্ৰী ফ্ৰী কৰি খন্দাই দিছে মানে প্ৰতিখন গাঁৱে গাঁৱে।
আহ ভাল কৰিছে কিন্তু ন। ত চবৰেটো পইচা নাথাকিব এক পাৰে মাছ এৰি খাবলৈ এতোৰ পৰা মানে বহুত সুবিধাজনক হৈছে
উম পইচাটো এনেও দিবই লাগিব বাৰু মাছ
হ'লেও চাগে হেৰিতো কিবা এটাটো কম হ'ব। ছাগে নৰ্মেল মাছতকে
অ সেইটো হয় বাৰু আৰু উম।
মাছতো হেৰি পুখুৰীতো যে মাছ বোৰ চৰকাৰ ফালে সিঁচা কৰা হয়নে?
নাই নাই এইটো আমাৰ গাঁৱৰ কাৰণেহে খানে দিছে গাঁৱৰ মানুহখিনিৰ কাৰণে গতিকে মানে গা গাঁওৰ মানে
এ নিজে সিমাই চাগে ন
নাই নাই নসোমাই এইটো মানে গাঁৱৰ মানুহে পইচা তুলি প্ৰথমে মাছটো দি দিয়ে তাৰ পৰা যেতিয়া মাছটো ডাঙৰ হয়
আহ।
তাৰ পৰা গোটেই গাঁৱৰ ৰাইজে গৈ ধৰে গৈ আৰু আকৌ পইচা দি কিনে আকৌ সেইটো পইচা আকৌ মাছ দি দিয়ে পুখুৰীত। আকৌ ডাঙৰ হলে আকৌ আকৌ ধৰ গাঁৱৰ মানুহে কিনে আকৌ মাছ যদি এইটোৱে হৈ থাকে আৰু আৰু তোমাৰ অকল মাছ বুলিয়ে নহয় নহয় মানে চৰকাৰে পুখুৰীটো দি বহুত সুবিধা কৰি দিছে গাঁৱৰ মানে নিবনুৱা যুৱক যুৱতী সকলৰ কাৰণে যাতে সকলো মানে স্বাৱলম্বী হয় আৰু তাত বহুতো কাম কৰি
আৰু এইফালে ৰেলৰ হেৰিও বহা কথা আছিল নহয় ন।
অ ৰেলৰ ৰে'ল লাইনো বহিব আৰু ফ'ৰ লাইনো হ'ব।
অ', ভালেই হ'ব দেখোন ন?
উম। আমাৰ পুখুৰীৰ যে ঢাপ কেইটাত যে আৰু মানে অমৃত সৰোবৰ। তাত ধৰি এতিয়া তোমাৰ গাঁৱৰ ল'ৰা ছোৱালী বিলাকে খেতি বাতি কৰিব পাৰে আৰু বেলেগ হাঁহ - হাঁহ পুহিব পাৰে, মুৰ্গী পুহিব পাৰে। সেয়া ধৰ পুহি পেলাই বেছিও মানে উন্নত হ'ব ন? টকা পইচা পাব পাৰিব।
হঁম
সেইকাৰণে বহুত খিনিয়ে সুবিধা কৰি দিছে, উম বহুত ভাল সুবিধা কৰি দিছে। আৰু ফৰ লাইন হলেতো ভালেই হ'ব বাৰু, আমাৰ ইয়াত
উম, কোনফালেদি যাব চাগে ৰাস্তাটো?
ৰাস্তাটো মানে এনেকে গাঁওৰ মাজেদি যাব আৰু পথাৰো পাব, গাঁও পাব
ঘৰো চাগে বহুত কেইখন অকমান ভঙা চিঙা কৰিব ন?
অঁ তোমাৰ ঘৰো ভাঙিব, মাটি বাৰীও যাব,। সেয়া মূল্যটো‌ দিব চৰকাৰে
উম, আৰু ট্ৰেইনৰ লাইন বহাৰ কথা আছিল যে
ট্ৰে-ট্ৰেইনৰ লাইনতটো বহিলে অলপ দিগদাৰ হব, যাৰ এতিয়া মানুহৰ মানে মানুহৰ ঘৰৰ ওজাৰ ভাঙিব পুৰা চাইডতেতো আকৌ বনাই ল'বও নোৱাৰিব কাৰণ ট্ৰেইন আহিলে কিমান হেলি যায় জেগাডখৰ। উঠিয়ে যাব লাগিব মানে স কোনবা
সেইে ট্ৰেইন লাইন বনালেও কিন্তু বহুত সো সুবিধাজনক হ'ব ন, যদি ষ্টেচন চন বনাই দিলে
ষ্টেচন বনালেতো আমাৰ কাৰণে ভালেই হ'ব আৰু, আমি কিবা কিবি দোকান চোকান খুলিব পাৰিম ন।
অ মানুহবোৰ বহুত স্বাৱলম্বী হব মানে
উম, আমিয়ে ভাবা
সকলোৱে এটা এটা সংস্থাপন পাব তেতিয়া গাঁৱৰ ছাত্ৰ ছাত ল-ল'ৰা ছোৱালী ছোৱালী হওক বা ডাঙৰ মানুহ হওক মানে যোনখিনি বহুত কষ্টত চলি আছে তেওঁলোকেও বহুত স্বাৱলম্বী হব পাৰিব, দোকান দিব পাৰিব তাতে বা বেলেগ ব্যবসায় আৰম্ভ কৰিব পাৰিব।
অ কিছুমানতটো ট্ৰেইনতে এয়া বাদাম চাদাম বিলাক যে বিক্ৰী কৰে, সেইবিলাকো বিক্ৰী কৰিব পাৰিব।
উম, বহুত মানে
আৰু হোটেল, হোটেল বিলাকো খুলিব পাৰিব
অঁ হোটেলো পাৰি ৰাস্তা কনতে এতিয়া বোলে কি ইমান মানুহ ট্ৰেইনত আহে বহুত দূৰৰ দূৰৰ মানুহবোৰ নামি এই বোলে কিবা এটা খাই লওঁ। ভাল, বহুত ভাল কামত দিব মানে।
অঁ
ভিতৰৰ খানাতো ইমান ভাল নহয় তো বহুতে মানে ৰাস্তা দোকানতে খাবলৈ ভাল পায় ত', তেনেকে যদি হোটেল চোটেল এখন দি লোৱা যায় ন। চাহ তামোল পাণৰ হোটেলৰ দোকান। কাৰ হুি আক
খালি চাফ-চিকুণটো চবেই বিচাৰে আৰু।
ঘ মানে মানুহে বেমাৰ হয় ন? জোনে-লেতেৰা পেতেৰাকে হেৰি কৰিলে, চবৰেতো স্বাস্থ্যৰ কথা ভাবিব লাগিব।
অহ' আৰু পৰিষ্কাৰ খাদ্য চবেই খাব লাগে, হয় নে নাই?
হয়। পৰিষ্কাৰ পৰিছন্নতা মানে বজাই ৰাখিব- ৰাখিব লাগে।
উম' নহ'লে আৰু হস্পিতেলত পৰি থাকিবগে লাগিব।
সেইটোৱেটো। অপুষ্টিকৰ খাদ্য খাই আকৌ বহুতৰ- মানে হেৰি হয়- যোনে ট্ৰেইনত, মানে এইবোৰ বনোৱা খাদ্য খাই। আৰু ট্ৰেইনৰ খাদ্যটো বহুত বেয়াও হয় আচলতে, গোটেই দালিটো পানী পানী হয়। মই ছিক্কিম যাওঁতে তাতে ট্ৰেইনতে খালোঁ যে, মোৰ একদম- মানে গা বেয়া লাগি গৈছিলে, মই নেখালোৱে। মোৰ লগৰ খিনিয়ে খাইছে। ৰুটী চুটিবোৰতো ইমান বেছি-বেছি তেল দিয়া। বাকী খাদ্যবোৰতো ইমান অভাৰ-অভাৰ তেল। দালি হ'ল পানী, সিজা নাই। মানে বহুত বেয়া হয় খানাটো।
উম' আৰু আমাৰ ফ'ৰ লাইনতটো হ'লেও ভাল হ'ব তেনেকুৱা সুবিধাই পাম ন? দোকান- চোকান দিয়েই হওক, হোটেলেই হওক।
উম', সেইটোৱেইটো। সেইকাৰণে-মানে, পুষ্টিকৰ খাদ্য আৰু পৰিচ্ছন্নতা মানে বজাই ৰাখি পেলাই- মানে, দোকান এখন দিবলৈ চেষ্টা কৰিব লাগে।
উম', কাপোৰৰ কাপোৰৰ দোকান দিলেও চলিব কিন্তু ন?
অহ', তাতে কাপোৰৰ দোকানো ভাল চলিব অহ'। কিন্তু বিশেষকে যে তামোল-পাণৰ হওক, বা- চাহ পকৰী বা হোটেলৰ দোকান-বহুত ধুনীয়াকে চলিব।
উম', সেইটো বেছিকে
এটা কথা কিন্তু এতিয়া ট্ৰেইন লাইনটো বহাৰ পাচত কিন্তু বহুত হুলস্থুল হ'ব দেই! পৰিবেশতটো মানে-বহুত নষ্ট হ'ব।
উম', আমাৰ শুবলৈ মানে-অশান্তি হ'ব আৰু।
হ'বয়ে ইয়াতে বহুত চাউণ্ড কৰি থাকিব ন- ট্ৰেইনৰ।
অ'
কিন্তু একো নাই, সংস্থাপনও পাব মানুহে তাৰ লগত। মানে অকণ অসুবিধাজনক হ'ব পৰিৱেশ। আকৌ বায়ু প্ৰদূষণটোও হ'ব-বহুত মানে ক্ষেত্ৰতে।
উম', আৰু এতিয়া মাটি, মানুহৰ মাটি-বাৰী। মানুহৰ এতিয়া মাটি-বাৰীটোও গুচি যাব। মানে, চৰকাৰে তাৰ মূল্যটো দিলেও-সেইকণ মাটিৰ নিচিনাতো, সেইকণ মানে জেগাৰ নিচিনাতো আকৌ বেলেগত নাপাব, ন?
সেইটোৱেটো কথাটো হয়।
আৰু যিডোখৰ মাটিত- মানে, মানুহৰ আৱেগ- অনুভূতি জড়িত হৈ থাকে, এতিয়া বেলেগ এডোখৰত দি দিলেতো বহুত অসুবিধা হৈ যাব।
হয় বাৰু।
উম
কি কৰিবা আৰু! এতিয়া সংস্থাপনৰ লগে লগে- মানে, যিমান উন্নতি হৈছে, সিমানো আকৌ প্ৰদূষনো হৈছে। কিন্তু এনেকেই চলি যাব লাগিব আৰু।
উন্নতও হৈছে, আৰু অসুবিধাও হৈছে বহুতকে।
যিমান মানে বস্তুবোৰ উন্নত হৈ গৈছে, সিমানো আকৌ মানে পৰিৱেশটোও বিনষ্ট হৈছে। কিন্তু এটা উন্নত নহ'লেও আমি। পিছ পৰি থাকিব লাগিব।
উম
সেইকাৰণে মানুহে গছ গছনি যিমান পাৰও আচলতে ৰুব লাগে। গছ গছনি ৰুলে মানে বহুত, আমাৰ অক্সিজেনৰ ক্ষেত্ৰতো বহুত মানে হেৰি হয়, আমি অক্সিজেন ললে আমি যোনটো কাৰ্বন ডাই অক্সাইড এ ল দিও সেইটো গছে লয়
সেইটোয়ে চোৱা, এতিয়াতো ট্ৰেইন লাইনতটো আহা হা বুলি কওঁতেই কিমান গছ গছনি কটায়ে হ'ব ন। সেইকাৰণে, এই আজি আজিৰ দিনটোত সকলোৱে এজোপাকে গছ চুবই লাগে আমাৰ পৰিৱেশটোৰ কথা চিন্তা কৰি
আন্ত সকলোৱে
উম কাৰণ সদায় সদায়তো মানে য'তেই নহওক এজোপা এজোপা গছ কাটি আছে সেইকাৰণে ৰুবও লাগে এযো এোপা গছ কটা বিনিময়ত মানে আকৌ এোাজোপা ৰুবলৈ লাগে
উ এটা কথা এষাৰ আছে নহয় এটা এজোপা গছ কটা মানে এজন মানুহ মাৰি পেলোৱা বুলি
অ সেইটোৱে
সেইটোয়ে আৰু বসুন্ধৰা